হেল্ল', হয় নমস্কাৰ হেল্ল' শুনি পাইছে।
হয় শুনা পাইছো দাদা, হয়।
অ, ক'ত ঘৰ আপোনাৰ?
মোৰ মালিগাঁৱত ৰ'ব। আপোনাৰ ক'ত ঘৰ দাদা? মালিগাঁৱত দাদা।
মালিগাঁৱত? আচ্ছা, কি কৰি আছে আপুনি?
এতিয়া এনেই আছিলো ৰ'ব। এনেই আৰু মানে পঢ়ি আছিলো। আপুনি কি কৰি আছিল?
মই এনেই আছো এতিয়া পঢ়া শুনা নাই বাৰু
অ অ বাকী ক'তো ভ্ৰমণ চ্ৰমণ কৰিব যোৱা নাই নেকি
নাই যোৱা এতিয়া যাম বুলি ভাবিছো এফালে শ্বিলং তিলং
হয় হয় অ মানে শ্বিলঙৰ ক'ত যাব বুলি ভাবিছা
শ্বিলং এ অলপ ঘূৰিম আৰু শ্বিলঙৰ ইটো সিটো বহুত জেগা আছেতো।
অ অ পুলিচ বজাৰত গৈছেনে পুলিচ শ্বিলঙৰ।
পুলিচ বা আগতো গৈছো, গৈছো গৈছো।
অ অ তাতে অলপ কিছুমান অ গৈছো গৈছো মই আপোনাৰ এবাৰ এম এ এম এ কৰি থাকোতে আপোনাৰ শিক্ষামূলক ভ্ৰমণত গৈছিলো তেতিয়া গৈছিলো মানে পুলিচ বজাৰ।
আচ্ছা, কেনেকোৱা লাগিল পিছে তাত গৈ।
তাত গৈ ভালে লাগিছে আপোনাৰ কিছুমান কাপোৰ মানে কম দামতে কিনিব পাইছো আৰু।
আচ্ছা।
অ অ মানে সস্তীয়া আৰু গুৱাহাটীতকে সস্তীয়া হয়। হয় হয় আনকি এনেকোৱাও দেখিছো মই আপোনাক পঞ্চাশ টকাত চাৰ্ট দি আছিলে এনেকোৱাও আছে
অ হ কোৱালিটি ভাল আৰু।
কোৱালিটিও ভাল কোৱালিটিও ভাল বেয়া নহয়।
আচ্ছা
বাৰু যি নহওক
বাকী আৰু তাত আৰু কেনেকোৱা পৰিৱেশ কেনেকোৱা তাত।
পৰিৱেশ ঠাণ্ডা আমাৰ ইয়াতকে শীতল আৰু ঠাণ্ডা আৰু তাত নিশা আঠটামান বজাত মানে আমি ৰাতি আছিলোতো নিশা আঠটাৰ পিছত সেই হৈ যায় আপোনাৰ মানে দোকান পোহৰ বন্ধ হৈ যায় আৰু।
অ কিয় বা?
মানে অলপ মানুহবোৰ জল্দি শুৱে চাগে আও মানে জল্দি ৰাতিপুৱা উঠে সেনেকোৱা।
অহ আগৰ দিনৰ ষ্টাইল মানে ফ'ল' কৰে ইহঁতে।
অ অ আ আগৰ দিনৰ ষ্টাইল ফ'ল' কৰে একদম ঠিক কৈছা। আৰু আপোনাৰ আমি আছিলো অসম ভবনত আছিলো। তাৰে পৰা মানে আমি গোটেই শিলংখন দেখিছো আৰু ভাল লাগিছিল।
অ', শ্বিলঙতো আমাৰ অসম ভৱন আছে নে কি।
হয়- হয় শ্বিলঙতো আমাৰ অসম ভৱন আছে।
তাতে মইতো এনেই একো জব চব নকৰোৱেই তাতে জব কৰিবলৈ চান্স এটা পোৱা হ'লেও।
হয় হয়, আপুনি কি আপুনি চাবচোন ৱেবচাইটবোৰত চাব পাৰে।
নহ'বা ডাইৰেক্ট এইবাৰ শ্বিলঙত গৈ নিজে জব বিচাৰি যাওঁ নেকি।
শ্বিলঙত ডাইৰেক্ট জব বিচাৰি যোৱাতকে এনে এটা কাম কৰিব পাৰে আপুনি যদি এনে ভ্ৰমণ কৰিব গ'ল চাপ'ছ তাৰে পৰা এনেকে অলপ মাথা মাৰিব পাৰে এনেকে। আপুনি মই তাতকে আৰু আপোনাক ভাল কথা কৈছো ৰ'ব, এ মই আপোনাৰ যোৱা বছৰ কলিকতাত গৈছিলো।
হুম।
ত কলিকতাতো আপুনি এনে জব চাব পাৰে কিন্তু শ্বিলঙতকে
নাই শ্বিলঙতে যাম শ্বিলঙত গৈ। শ্বিলঙত জব কৰিম শ্বিলঙত আপুনি ক'লেই নহয় ঠাণ্ডা পৰিৱেশ। হয় নে ভাল এনৱাৰ্ড। মেনাৰছ তাৰে আকৌ খাচী ছোৱালী এজনী চাই মেলি বিয়া পাতি দে কিনিম চালা।
অ অ আচ্ছা আচ্ছা অ আচ্ছা আপুনি সেনেকোৱা পৰিকল্পনা কৰিছে থৈছে আৰু।
অহ হহ
অ', ঠিকে আছে- ঠিকে আছে এনেকুৱা ভালেই বাৰু খাচী ছোৱালীও চাব পাৰে। গাৰো ছোৱালী চাব পাৰে। আৰু-আৰু ক'ত গৈছে আপুনি লগত।
মই এ অৰুণাচলে গৈছোঁ।
অৰুণাচল গৈছে। অৰুণাচল মোৰ এনে পৰিকল্পনা চলি আছে ৰব এইটো সপ্তাহত।
মানে মই সেয়াই মোৰ আগৰ পৰাই মই জন্মৰ পৰাই সেইটো প্লেনিং কৰি থৈছোঁ আৰু।
কোনটো।
মানে সেই শ্বিলং যাম। শ্বিলঙত থাকিম খাচী ছোৱালীজনী বিয়া পাতিম ঘৰ যোৱাই হৈ থাকিম তাত।
অ অ অ এইটো বহুত ভাল প্লেনিং কৰিছে কিন্তু এইটো।
মানে য'ত নেকি মানে ল'ৰা ছৰা নাই ঘৰত মানে বহুত সম্পত্তি।
অ অ ঠিকে আছে ঠিকে আছে মোকো চাই দিবচোন। লগতে আপুনি ফাৰ্ষ্ট পৰিকল্পনাটো। আপুনি ফাৰ্ষ্ট সফল হৈ লওক তাৰপিছত মোকো চাই দিব।
না কি। হয় হয় প্ৰথম আপুনি সফল হৈ লওক তাৰপিছত মোকো চাই দিব।
উম য়েছ মই চাই দিম বাৰু মই নিজে প্ৰথম ছেটেল হৈ লওঁ।
হয় আপোনাৰ দাঁতি কাষৰীয়া ওচৰতে চাই দিব আৰু বা আপোনাৰ মান নে মানে নিৰবাৰ হ'ম আৰু মই মই নিৰবাৰ হ'ম আপোনাৰ।
অ নিৰবাৰ সেইটোয়ে মোৰ চাইডৰ মানে ধৰ চাইডৰ ঘৰৰ ছোৱালীজনীকে চাই দিম আৰু ধৰক। যাতে সময়ত বহুত সুবিধা হৈ যাওক ভাল ভাল সুবিধাও হওক বা বেয়া সুবিধা হওক।
হয় হয় হয় একদম ঠিক কথা হৈছে লগতে আমি একেলগে ভ্ৰমণ কৰিব যাম।
অ মজাও হ'ব চব একেলগে শুম।
ভ্ৰমণ কৰিব যাওঁ। আৰু কও এতিয়া আৰু ন বেলেগ ক'ত যাব বুলি ভাবিছে আৰু।
বেলেগ এতিয়া পইচা পাতিও হোৱা নাই পইচা পাতি। হলে ফুৰিব যাম পইচা পাতি অলপ গোটাই আছোঁ।
হয় হয় অ
এতিয়া যাম অৰুণাচল চৰুণাচল যাম সেইফালে অৰুণাচলতো এটা টাৰ্গেট লৈ আছোঁ মই।
অ অ অ অৰুণাচলত যাব লাগিব তাকে তাকে।
অৰুণাচলতো টাৰ্গেট লৈ আছোঁ জেগাও ফুৰিম আকৌ অৰুণাচলো অলপ। সেইয়া আৰু তাতো ট্ৰাইবেল সেই ট্ৰাইবেল ছোৱালী বহুত আছে ন।
হয় হয় অ মানে আপুনি অৰুণাচলতো চাম বুলি ভাবি আছে হয়। অৰুণাচলতো চাম বুলি ভাবি আছে আপুনি।
অ অৰুণাচলটো চাম। মানে একগুলিত আজিকালি দেখা নাই ছোৱালী এৰি থৈ গুচি যায় ন। সেইটো কাৰণে দুটা তিনিটা ওচৰত ৰাখিব লাগিব।
হয় হয় একদম একদম ঠিক কৈছা।
অপচন ৰাখিহে কাম কৰিব লাগিব উম।
হয়।
অৰুণাচল এতিয়া বহুত হেৰি কি বুলি ক'ম আনিনী চানিনী বহুত ফেমাছ হৈ হেৰি হৈ আছেতো বাহিৰলৈ আছে ন এয়া পৰা যাব পাৰি আৰু।
অ অ একদম অৰুণাচলৰ আৰু মেঘালয়ৰ ঠাই কেইখন কিন্তু খুব ভাইৰেল হৈছে ন।
ভাইলৈ হৈ আছে আ
অ আজিকালি মানে নাগালেণ্ডৰ কহিমাৰ যে জুক ভেলী এইটো অলপ কমি গ'লগে।
কমি গ'ল অ মানুহে এটা জেগাতে গৈ বেয়া পায় আৰু।
অ অ।
এ চব মানুহে কি সদায় নতুন নতুন এতিয়া আনিনি যেনেকে আনিনি মানুহে গৈ আছে ত। তেতিয়া মানুহবোৰ কিমান যাব গৈ থাকিব গৈ থাকিব আৰু সদায় গৈ নাথাকে আৰু এবছৰ দুবছৰ। পাছত আনিনি আকৌ নোযোৱা হ'ব বেলেগ কিবা বিচাৰিব।
অ মানিনি ন মইফ শুনা নাই বাৰু কিন্তু হয় হয় এতিয়া ট্ৰেইনত আছে আৰু হয়। সেত-
কিয় মানুহে সদায় ট্ৰেণ্ডিঙত থাকে নতুন বস্তু ভাল পায়।
উম যেনেকে আপোনাৰ ওৱাৰী চৰা চলি আছিল কেইদিনমান এতিয়া ওৱাৰী
অ অ সেইটোৱে তেনেকুৱাই মানে সেইটো কাৰণে কোনো বস্তু পা হেৰি নহয় পাৰ্মেনেণ্ট নহয়।
ট্ৰেইনটো মানে খন্তেকিয়া আৰু।
খন্তেকীয়া এইবোৰ সেইটো কাৰণে ট্ৰেণ্ডত থাকিব নালাগে।
অ ট্ৰেইনত থাকিব লাগে মানে তেতিয়া অলপ শিকিব পাৰি।
এনেই মোৰ সৰুৰ পৰা মানে হেৰি গোটেই পৃথিৱীখনে ঘূৰাৰ ইচ্ছা আছিল।
হয়।
ত' কিন্তু কি কৰিবা এই পইচা পাতিওটো লাগে নহয় জানোঁ।
অ। সেইটোতো হয় কিন্তু মই ইদিনা এটা ৰিল চালোঁ তাতে কৈছে আৰু ল'ৰাবিলাকে আইফোন কিনে দেৰ লাখত। দেৰ লাখত বোলে মোটামুটি ত্ৰিশখন কাউণ্টি ঘুৰিব পাৰিবি।
হা।
ডেৰ লাখ মানৰ ভিতৰলৈ মোটামুটি ত্ৰিশখনন কাউণ্টিত ঘুৰিব পাৰিবি।
অ ডেৰ লাখৰ ভিতৰত মানে ত্ৰিছখন দেশ ঘূৰিব পাৰে।
ত্ৰিশখন নে পোন্ধৰখন কিবা এটা ভাল এমাউণ্ট তাত দেক কৈছে আৰু মানে ম- মই ভাবিছোঁ সঁচা কথা মিছা কথা হলেতো ভালে মই আইফোন কিনাতকে ঘুৰিব যাম। আইফোনটো লাগে বাৰু ফটো কাৰণে হয় হয়।
ফটো কাৰণেতো লাগেই বাৰু।
অ অ কিন্তু আকৌ ঘুৰাতটো মেইন আকৌ এণ্ড্ৰইড মোবাইলতো ফটো উঠি ল'ব পাৰি একো নাই।
উম উম। তাকেহেঁদে ভাবোঁ দেই এনেকৈ ঘূৰিম খাম। কিন্তু ভবামতে নহয় গে।
সেইটো কাৰণে কিছুমানে চাইকেল লৈ ঘূৰে আৰু গোটেই পৃথিৱী।
তাকেহে চাইকেল লৈ হেৰি সৰু কেম চেম কিবা কৰি হয়নে। ফ্ৰীতে ৱা
গা চা ধুব হ'লেও এই পাব্লিক হেৰিটেজ ধুই দিব লাগে বা পাব্লিক টইলেটত কৰি দিব লাগে হয়নে।
একদম আপোনাৰ ইমান মই এটা কথা কওঁ আপোনাক এটা মন হেৰি বুলি যদি মই ক'ব যাওঁ এ ধৰি লওঁক চাইকেলখন লৈ ওলালোঁ। পেট্ৰল পাম্পতে গা পা ধুলোঁ তাতে এখন চাদৰ পাৰি শুই গ'লো সেনেকাও কৰিব পাৰি ইচ্ছা গ'লে। আকৌ কলিকতা গ'লো তাতে।
উম।
খালি উপাৰ্জনৰ কিবা এটা অলপ চলপ আইডিয়া থাকিলে ভাল আৰু।
লাগে লাগে।
আৰু এটা কথা কব পাৰি কি জানে কিছুমান মন্দিৰ থাকে ন মন্দিৰত মানে কিবা এনে বিনামুলীয়াকে খোৱাও বাৰু এনে এনে কথাৰ কথা কৈছো হা আমি এনেকে নকৰো বাৰু বা হয়।
সৰু হয়।
অ।
মইয়ো ভাবিছিলোঁ আগতে আগত যেতিয়া ইউটিউব চিটিউবোৰ বহুত হেৰি হৈ আছিল ন মানে ইউটিউব যেতিয়া পা ইস্ত- ছাৰট হৈছিল মানে যেতিয়া পা ষ্টাৰট বুলি নহয় চৰি মানে এই অসমত যেতিয়া ইউটিউবৰ ঢৌটো চলি আছিল ন।
হয় হয়
তেতিয়াতো চবেই ইউটিউবত মইয়ো তেনেকে ভাবিছিলোঁ ইউটিউব চিউটোব। কৰিম ঘূৰিব যাম এইটো সিটো বুলি তাৰপিছত এ নহয়গে সময়ে মানুহক বেলেগ বেলেগ জেগাত লৈ যায়।
অ ঠিকে কৈছে বাৰু ভাগ্যত আমাৰ কিছুমান লিখা আছে।
উম ভাগ্যত যি লিখা আছে সেয়াই হ'ব।
সেইয়াও আপোনাৰ যদি চাকৰিতটো পাব লগা আছে ধৰি লওক আহ গুৱাহাটীতে চাকৰি পাব লগা আছে। আৰু গভাৰ্ণমেণ্ট চাকৰি পাব লগা আছে। তেনেহ'লে আপুনি গুৱাহাটীতে পাব আৰু শ্বিলঙত যাবই নালাগে। হেল্ল' হয়। হেল্ল'। হেল্ল' হেল্ল' হয় আশা কৰিছো মই আপুনি শুনি আছে। কিন্তু শেষত মই এইটোয়ে ক'ম আৰু ভ্ৰমণৰ পৰা। বহুত অভিজ্ঞতা অৰ্জন কৰিব পাৰি লগতে মানে মানসিক শান্তিও পোৱা যায়।